হেল্লো
হয়, কি কৰি আছা?
বহি আছো। তো-
ময়ো এনেই বহি আছো।
ভাত খালা?
এনে হয় খাইছো। তুমি খাইছা?
হয়, খালোঁ।
মানে তোমাৰ কেনেকা দিন ভাল লাগে? মানে সৰু থাকোতে বেছি ভাল লাগিছিলে নে এতিয়া?
সৰু স্কুল লাইফটো- কিমান ভাল যে আছিলে এতিয়া ভাৱ মনত পৰিলেই ভাল লাগি যায়।
হয়, সৰু থাকোতে বেছি হা।
উম
উম।
কথা যেতিয়া ব্ৰেক টাইমত মই ঝুলনা খেলিছো। তাৰ পিছত পিছল খেলা যে এইবিলাক খেলিছো। ভাল লাগিছে তেনেকুৱা দিনবোৰ ন'?
তোমালোকৰ কেনেকুৱা আছিলে?
অঁ উম আমাৰোতো বহুত ধুন ধুনীয়া দিন আছিলে। আবেলি টাইমত খেলিছিলো, লগটো ওম ঘৰৰ ওচ- ঘৰৰ ল'ৰা ছোৱালী কেইটাৰ লগত খেলিছিলো। পিচত কাবাডি খেলিছো, দৌৰ খেলিছো, লুক ভাকু খেলিছো। ত বহুত বিভিন্ন ধৰণৰ খেলা খেলিছো। এতিয়াতো- এতিয়াৰ ল'ৰা ছোৱালীতো মোবাইলত ব্যস্ত, আমি কিন্তু আগত মোবাইল চোবাইল চোৱা নাই।
আঁহ সেইটো এ- তিৰ স্কুলত পঢ়ো তেতিয়া গাৰ্জেনোৰে মোবাইল নাছিলে আমাৰ। এল পি স্কুলত যাওঁ ৰাতিপুৱা আঠ তাতে গুচি গৈছো। তাৰপিছত আহিছো একদম চাৰিটা বজাত- স্কুলৰ পৰা। তেতিয়া তিনটাত- চুটি দিয়ে ন, চাৰিটা বজাত আহিছো স্কুলত- আঠটা ক্লাছ কৰাইছে তেতিয়া। লেজাৰৰ আগত চাৰিটা লেজাৰৰ পিছত চাৰিটা। নোখোৱাই লেজাৰত টিফিন দি দিয়ে ন', তেতিয়া খাওঁ খাই কিনে আকৌ- দোকান যাও গৈ কেনে এটা বুঢা মানুহ আছিলে বুজি পাইছা আচাৰ বিক্ৰী কৰে। সদায় তাৰ বগৰি তেতেলি আমি- সদায় এক টকা দুই টকাৰ আচাৰ কিনি কিনি খাওঁ টিফিন খাই কিনে আচাৰ- কিনো কিনি কিনে খাওঁ, ইমান ভাল দিন বোৰ আছিলে। হয় আমাৰ স্কুলতে, বুঢ়া মানুহ এজন আছিলে। এটা- এতিয়া সেই মানুহজন যে মই এতিয়াও চাও বাৰু ৰাস্তা কাষতে। বুঢ়া হৈ গৈছে। তেতিয়া আমি যেতিয়া সৰু আছিলো, সি আচাৰ বিক্ৰী কৰিছিলে।
হয়।
সৰু তেতিয়া দিন বিলাকে ইমান মানে- ভাল আছিলে ন'? হা হয়।
স্কুলত কি তুমি স্কুল যাব পঢ়িছিলা? স্কুল যে পঢ়িছিলা ঘৰৰ পৰা ওচৰতে এনে দূৰত?
নাই নাই টাউনত আছিলে আমি ধৰা গাঁৱত থাকিছো নহয়। এল পি স্কুল টাউনত আছিলে। এই গাৰিবিলাক যে দহটাকে- এই দহটাকে পোৱালি লৈ যায় যে। ধৰা কাঠেৰে ফ্ৰেম বনাই ভিতৰত যে ভেন গাড়ী বিলাক যে।
হয়।
ভেন গাড়ীত গৈছো আমি দহটা ল'ৰা ছোৱালী লৈ যায়। মানুহজনক আংকুল মাতিছো, কোনে চলাই নিয়ে তেওঁ লৈ গৈছে ৰাতি- আমাৰ আঠটা বজাত চেন্টাৰত আহি কিনে ৰখিব লগা হৈছে। সিজন ৰখি আছো তাত তাতে গৈছো আকৌ আকৌ ঘৰ আহি পাইছো সন্ধিয়া। হ'ব হ'ব চাৰিটা মানত।
চবেই একেলগ মানে চব একলগ হৈ পিছত গৈছে।
আঁ হয় হয়।
মোৰো আগৰ দিন বোৰ মনত পৰে এতিয়াও।
হয়। আমাৰ স্কুলত আকৌ ঝুলণা আছিলে পিছল খেল বিলাক যে এইবিলাক আছিলে ঢেঁকী খেল আছিলে।
আমি মানে বাট চাই থাকো কেতিয়া লেজাৰ দিব আমি- টিফিন চিফিন নাখাই কিনে খেলাত লাগি গৈছিলোঁ। খোৱা বোৱা এৰি খেলাত।
অ টিফিন খালে যে টিফিনত সময়টো গুচি যাব সেইটো কাৰণে।
আধা ঘন্টা লেজাৰ দিছো ন, এতিয়া দৌৰা দৌৰি- কি খেলা। তেতিয়া এতিয়া আৰু এইবিলাক দিন ক'ত আছে? এতিয়া ল'ৰা ছোৱালী বিলাকে- খেলে লাজ পায়। সিহঁতে খালি ভাবে যে কেতিয়া ঘৰত যাম মোবাইল- টো লৈ লম হাতত হৈ যাব।
অ সিহঁতৰতো ভাত খাব হ'লেও মোবাইল চাই চাই খাব লাগে।
অঁ আমাৰ সময়তো মা দেউতাই অলপ টিভি চালে- একদম হাল্লা কৰিছ টিভি চাই চাই ভাত খাইছ টিভি চাই চাই। ভাত খাই ল তাৰ পিছত তিভি চাবি। আৰু এতিয়া ল'ৰা ছোৱালী বিলাকক- মোবাইলটো দি হে খুৱাব লাগে। ম- বাইল নিদিলে নাখায় একো সিহঁতে এনেকুৱা- দিন আহি গৈছে। তেতিয়া দিন আৰু ক'ত ঘুৰি আহিব।
যিবিলাক দিন বোলে মানুহৰ পাৰ হয় সেইবিলাক সোণালী দিন বুইছানে
হয়
এতিয়াতো আমাৰ অনুভৱ নহয় যে এইবিলাক আমাৰ সোণালী দিন বুলি গৈ আছে
উম এতিয়া ক'ত খেলিব সময়ে নাপাও নাই এতিয়া আৰু মানুহ নাই খেলিব কাৰ লগত তুমি খেলিবা চবে মোবাইলতে ব্যস্ত থাকে
হয় এ মোবাইলটোয়ে দু দুনীয়াটো হেৰি কৰি দিছে
ৰ'বট চিষ্টেম কৰি দিছ
অ
যিকোনো বস্তু পেলোৱা নাই, হা কি কৈছা?
স্কুলত গাড়ীৰে সদায় গৈছিলা না
হয় ভেন গাড়ীৰে গৈছো মু তাৰপিছত ন হয় হয় এহ
তোমালোকৰ ঘৰৰ পৰা স্কু স্কুল কিমান দূৰ?
আমাৰ ঘৰৰ পৰা স্কুল ধৰা ছয় কিলোমিটাৰ মান হ'ব
উম
সদায় গৈছ
পিছত স্কুলৰ পৰা ওলাই আহাৰ পিছত স্কুলত গৈছিলা নে নাই?
নাই যোৱা কেতিয়াও যোৱাৰ দৰকাৰে পৰা নাই যোৱা নাই কেতিয়াও চা এতিয়া টাউনত গলে ধৰা নাই কেতিয়াও লগ পোৱা নাই এনেই মাজে- মাজে ধৰা ব জাৰ গলে কেতিয়াবা চাইছো দূৰৰ পৰা চাইছো কিন্তু ওচৰত গৈ মাত দিবলৈ মাত দিবা কেনেকে গুচিয়ে যায় আগতে ধৰা
আৰু আৰু ইমান বছৰ আগত হয়তো চিনিও নাপাব পাৰে বুঢ়া হৈ গৈছে না
হয় হয়
অটো ইমান মনত নাথাকে
তেনে নাই সেয়াইতো আছে নে এতিয়া, জীয়াই আছে বা নাই সেইটো
হয় সেইটোতো কথা
পিছত এল পি স্কুল পাছ কৰি পিছত এম ই স্কুলত নাম লগালো ইয়াতে ওচৰতে তেতিয়াতো ঘৰৰ পৰা খোজ কঢ়িয়ে যাওঁ
অ মানে ঘৰৰ ওচৰতে
হয় দুই মিনিট নালাগে আমাৰ ঘৰৰ পৰা স্কুল গলে খোজকাঢ়িয়ে গৈছো আৰু তুমি তোমালোকৰ ঘৰৰ পৰা কিমান দূৰ এম ই স্কুল?
আমাৰ ঘৰৰ পৰা তিনি দুই তিনি কিলোমিটাৰ হ'ব
কিহে দি গৈছা খোজকাৰী গৈছা নে চাইকেল দি গৈছা?
কেতিয়াবা মই চাইকেলতো গৈছো কেতিয়াবা ঘৰৰ পৰা দি থৈ আহিছে কেতিয়াবা খোজ কাঢ়ি ও আহিছো
যেতিয়া যোনটো সুবিধা আকৌ কেতিয়াবা এই লাইন গাড়ীবোৰ আছে না
অঁ
এই লাইন গাড়ীতো আহিছো লাইনত। আহোঁতে গাড়ীবোৰ টম্পু ঘূৰোতে আহিছো।
গৈ আছিলে। এতিয়াহে টমটম বিলাক ওলাইছে।
অ আগতে টমটম নাছিলে।
হয়। আমিওতো এই কলেজ পৰা হায়াৰ চেকেণ্ড যতিয়া পঢ়ো- তেতিয়া এই টমটমত যোৱা নাইতো টমটম নাছিলেই তেতিয়া টেম্পুত গৈছো অটবলাক যে।
হয়।
মাজতে চাৰিটা চিট থাকে সেইটোতে গৈছো।
উম
তে আ দিন বিলাক ঘূৰি নাহে নহ।
পিছত, তই হাই স্কুল ক'ত পঢ়িছিলা?
এই হাই স্কুল আমাৰ ওচৰতে ইম ই স্কুলৰ ফ্ৰন্টতে হাই স্কুল।
উমেন স্কুল পাছ কৰি যত হাই স্কুলত নাম লগাই দিছো। তাতে বহুত ওচৰতে। নাই তিনি বছৰ আমাৰ ঘৰত। হয় হয় হয় হয় হয়।